কোৱা
কি কৰি আছা?
এ শুই আছিলো তুমি?
মই শুইয়ে আছো। ফ্ৰী আছা নেকি এতিয়া?
আছো, আছো, তুমি আছা।
মইয়ো ফ্ৰী আছো। এ শুই আছিলো। ইমান বিচনাৰ পৰা উঠিবই পাৰা নাই। আৰু কঁকালখন ইমান বিষাইছে। মোৰ বয়স পচিছ নহয় ডাইৰেক্ট একদম সত্তৰ, আশী বছৰ হৈ গ'ল।
আচ্ছা্ তোমাৰো একে অৱস্থা মোৰ নিচিনা, মইয়ো সেইদিনা তলৰ পৰা পানী বাল্টি এটা আনিলো। তাৰ পিছত কঁকালখন চককে লাগি ধৰিলে আজিকালি আমাৰ এই কম্পিউটাৰ আৰু মোবাইল চাই চাই শৰীৰটো একদম জাম লাগি ধৰিছে ন'।
সেইকাৰণে মই ভাবিছো এনেকৈ থাকিলে নহ'ব এতিয়াৰ পৰা কিবা এটা কৰিবই লাগিব মোৰ মায়ে মোক সদায় পুৱা উঠি কয় ঐ টো মানে দিন ৰাতি কাখোনৰ দৰে শুই থাক নাথাক অলপমান যোগাসন কৰিব নোৱাৰা শৰীৰটো একদম কাঠ দৰে পৰিছে কিবা হ'বহে নোৱাৰে মোৰ মায়ে একদম উঠাই লাগিব কিন্তু মই ইমান এলেহুৱা উঠি কিনে আকৌ শুই যাওঁ সেইকাৰণে গোটেই গাই বিষ হৈ আছে।
অ', মায়ে একদম সঁচা কথাই কৈছে কিন্তু যোগ কৰাটো কোৱাৰ দৰে ইমান সহজ নহয় দেই, মই সিদিনা ইউটিউবত এটা ভিডিঅ' চালো, সূৰ্য নমস্কাৰ কৰিবলৈ লৈছিলো তাই তিনি নম্বৰ ষ্টেপত যাওঁতে মোৰ উশাহ বন্ধ নোহোৱা উ উপক্ৰম হৈছিল।
আচলতে আমি কি কৰোঁ জানা ওজন বাঢ়িলে ডাইৰেক্ট জিমৰ কথা ভাবো ময়ো যোৱা বছৰ পাঁচ হাজাৰ টকা দি জিমৰ মানে মেম্বাৰিপ লৈছিলো। কিন্তু গ'লো কেইদিনমান আহ, মাত্ৰ আঠদিন বাকী পইচাটো একদম পানীত গ'ল।
ঠিকেই কৈছা, জিমত গ'লে সেই গধুৰ গধুৰ লোহাবোৰ উঠাওতে মোৰ নিজকে বহতীয়া যেন লাগে আৰু পিছদিনা যেতিয়া গোটেই গাটো বিষাই বাথৰুমৰ মগটো উঠাবলৈও কষ্ট হয় সেই তুলনাত যোগ, যোগ কৰাতটো বহুত ভাল অন্তত নিজৰ শৰীৰটোৱে ভাজ কৰিব লাগে এক্সট্ৰা লোহাটো উঠাব নালাগে।
একদম সঁচা কথা কৈছা বাই তুমি, যোগ কৰিবলৈ একো ডাঙৰ খৰচো নাই, মাত্ৰ এখন যোগ মেট কিনি ল'লেই হ'ল, কাপোৰো মানে ট্ৰেক পেণ্ট পিন্ধি আৰামত কৰিব পাৰি আ, জিমৰ নিচিনা এ, মানে জোতা, চেন্দেল সেইবোৰ কিনি কিনে পইচা পানীতহে যাব, পাউদাৰৰো খৰচ নাই।
অ', ঠিকেই কৈছা, আৰু আটাইতকৈ ডাঙৰ কথা যোগে কেৱল শৰীৰ নহয়, মনটোও শান্ত কৰে। আজিকালি আমাৰ যিমান টেনচন মগজু চব-চ সময়ত গৰমে হৈ থাকে, এই চকু দুটাত জপাই অলপ পাঁচ মিনিট অনলোম, বিলোম বা প্ৰাণায়াম কৰিলে মনটো সঁচাকৈয়ে পাতল লাগে ন?
উম, কিন্তু ইয়াত আটাইতকৈ ডাঙৰ জানা, পুৱা সোনকালে উঠাটো, আমি ৰাতি দুটা বজালৈকে মোবাইল আৰু
ঠিকে কৈছা তুমি একদম মোৰ ঘৰৰ কথা কৈছা, মোৰ লগত সদায় এনেকুৱা হয়, জানা? আৰু আজিকালি ইনষ্টাগ্ৰাম খেলিলে চব ছোৱালী ল'ৰাই ইমান কঠিন যোগ কৰি ৰীলচ বনাই থৈ গৈছে তেওঁলোকক দেখি মোৰ ভাৱ হয় যে, তেওঁলোকৰ শৰীৰত হাড়ে নাই কেৱল ৰবৰহে আছে।
ৰীলচবোৰ দেখি ময়ো ভাবিলোঁ ময়ো ফটো তুলি ইনষ্টাগ্ৰামত দিম সিদিনা আ, কৰিব লৈছিলোঁ হে ফোনটো টাইমাৰত ল-মানে লগাই থৈছিলোঁ তাপিছত এ, মানে কৰিব লওঁতে আৰু মানে কৰিব ইচ্ছা নগ'ল সেইকাৰণে মানে উঠি দিলো আৰু সেইকাৰণে নহ'ব সেনেকে নিজৰ মানে একদম অলপ, অলপকে হলেওঁ ট্ৰাই কৰিব লাগিব।
অ', সঁচাকৈয় ইনষ্টাগ্ৰামৰ চকৰত পৰি যোগ কৰিব গ'লে হাত, মূৰ ভাঙি থাকিব আমাৰ দেউতাহঁতক চোৱাচোন, কোনো দেখু-দেখুৱাব নালাগে পুৱা মনে, মনে উঠি বাৰাণ্ডাত বহি সুন্দৰকৈ কপাল ভাটি কৰে, আমাৰ এইখন চব ছচিয়েল মিডিয়া দেখুওৱা কেৱল ফেশ্বনহে হৈ গৈছে নহয়নে?
হয়, আচলতে যোগৰ আটাইতকৈ বেষ্ট আসন কি জানা? একদম মৰা মানুহৰ দৰে শুই থকা, মই যেতিয়াই যোগ কৰিব পাৰোঁ চব আসন শেষৰ আসনটো বিশ মিনিট কৰোঁ, মায়ে আহি কয় এইটো যোগ কৰিছা নে আকৌ টোপনি মাৰিছা?
মোৰ চোন শায়ন মূৰ তললৈ আৰু ভৰিৰ ওপৰলৈলৈ কৰা দেখিলে ভয় লাগে ভাই চকু কেইটা একদম ৰঙা হৈ ওলাই আহিব যেন লাগে আৰু এই যে, পদ্মাসন কৰিবলৈ ভৰি দুখন এখনৰ ওপৰত আনখন জাপি দিয়ে ন মোৰ ভৰি দুখন তেনেকৈয়ে বান্ধ খাই যায় যে, পিছত হাতদি মেলি দিবলগীয়া হয়।
হয়, ভাই আৰু যোগ কৰাৰ পিছত আমাৰ এই ডায়েটৰ নাটকখন কম নহয়, কিন্তু। পুৱা আধা ঘন্টা যো আজি বহুত কেল অ', আৰু দুটা পুচকা খাই লওঁ, মম খাওঁ মানে কি যোগ কৰাৰ পিছত যিখিনি মানে আমাৰ হেৰি হব লাগে।
তুমি একদম মোৰ মনৰ কথাটো ক'লা, ময়ো সিদিনা গ্ৰীণ টি কিনি আনিছো। ওজন কমাবলৈ কিন্তু গ্ৰীণ টি কাপ খাই ইমান তিতা লাগিলে মুখৰ সোৱাদ সলাবলৈ গৈ মই আকৌ দুখন আলু পৰঠাহে খাই দিলো, আমাৰ এইটো আচলতে যোগ নহয়। জীৱন নামত কমেডি হৈ গৈছে। নহয় নে?
কিন্তু ধেমালি বাদ দিবা যুগৰ শক্তি সচাকৈয়ে সুকীয়া। আমাৰ মনিসকলে ইমান বছৰ জীয়াই থকা ৰহস্য এই যোগেই আছিল। আজিকালি, এই দৌৰা-দৌৰি জীৱনত যদি আমি নিজৰ বাবে দিনটো বিশ-ত্ৰিশ মিনিটো সময় উলিয়াব পাৰো, তেন্তে ভৱিষ্যত বহুত ডাঙৰ বেমাৰ নহব মানে পাৰে।
একদম ঠিকেই কৈছা, শৰীৰ ভালে থাকিলে চব ভালে থাকিব। মই ভাবিছো অকলে কৰিলে এলাহ লাগে, গতিকে আমি দুয়ো কাইলৈৰ পৰা একেলগে কৰিম। এই দেওবাৰে মই তোমাৰ ঘৰলৈ যাম দুয়ো মেট পাৰি পুৱা একেলগে প্ৰাণায়াম কৰিম। কি কোৱা?
আৰে বহুত বঢ়িয়া আইডিয়া দিচা দেখোন তুমি মোক, মানে অকলে একদম মন নাযায় কৰিব বাবে, লগত এজন লাগেই কিন্তু এটা এটা চৰ্ট আছে যোগ হোৱাৰ পিছত কিন্তু তুমি চাহ আৰু পুৰি খাব লাগিব দেই, ডায়েট দেওবাৰে বন্ধ।
ঠিক আছে দিয়া, প্ৰথম দিনা অলপ ৰেহাই দিলো বাকি নেক্সট দিনাৰ পৰা আকৌ ডাইটটো ৰ্ষ্টাট কৰি দিম।
উম। অ' মানে মই তোমাক ক'ব বিচাৰি আছিলো। যে আগতে মানে মই এই য়োগা যে কৰিছিলো। যোগ টো হা আ বহুত আগতে মানে মই ৰেগুলাৰ কৰিব এতিয়া কি বা হৈছে যেতিয়াৰ পৰা কলেজ চলেজ অ, মানে কমপ্লিট হ'ল স্কুল চব কমপ্লিট হোৱাৰ পিছত ঘৰত অকল বহি থাকাই যায়। একো কাম কৰিব মন নাযায় কিন্তু তুমি যেতিয়া মানে যোগটো কৰা ন' তোমাৰ মনটো পূৰা শান্তি হৈ থাকিব পূৰা ফ্ৰেছ হৈ থাকিব আৰু খুব তোমাৰ কাম কৰিব মন যাব। তুমি আগতে কৰিছিলা নে?
আগতে বহুত আগতে কৰিছিলো কলেজত সেই তেতিয়াৰ পৰা আৰু কৰাই নহল এই মবাইলটো পোৱাৰ পৰা আমি একদম এলেহুৱা হৈ পৰিলো ন'?
মোবাইলইটোৱে মানে চকুৰে মানে দেহাটো খাই পেলাইছে। অকল শুই-শুই, বহি-বহি ৰীল স্ক্ৰল কৰি থাকাটোৱে মানে জীৱন বোলি ভাৱো। আৰু ৰীলচত যেতিয়া আহে য়োগা। বা ডান্স-চাঞ্চ তেতিয়া কিন্তু কৰিব। মন যায়, এনেকুৱা লাগে যে আজিৰ পৰা কৰিম। তাৰপিছত যেতিয়া কৰিব লওঁ ভাবো যে এই নাই কাইলৈৰ পৰা কৰিম।
তাকে, ফাৰ্ষ্টতে অলপ এক্সাইটমেন্টটো আহে। তাৰ পিছত আকৌ মনটো নোযোৱা হৈ যায় এলাহ লাগি যায়।
তোমাৰো চেমে নেকি?
অ' ক'বাৰ পৰা আহিহে মোবাইলটো লৈয়ে শুই থকা যায় বিচনাত। এতিয়া আমি বন্ধ থাকিলে কৰিব পাৰো।
অ' তুমি আহ ৰাতিপুৱা উঠিবা তেতিয়া হ'লে ফোন কৰিম।
মই ৰাতিপুৱা তোমাক
পাঁচটা মানত ফোন কৰিবা আমি অ' অ'। পাঁচটাৰ পৰা ক'ব গলে ছয়টালৈকে এঘন্টা আধা ঘন্টা কৰিলেই ছয়টো কৰিলো তাৰ কিন্তু তুমি যে বাহিৰৰ যে পিঠা আৰু চা টো সেইটো খুৱাই দিলে হল।
ঠিক আছে দিয়া টেকেলি পিঠা চাহ খাম আমি।
অ ৰাতিপুৱাই পুৱাই গলে সেইটো মানে নাখালে মোৰ অশান্তি লাগি থাকে।
ঠিকে কৈছা আমাৰ কিন্তু পিঠাৰ সোৱাদেই বেলেগ।
ৰাতিপুৱা খোৱাৰ সোৱাদে বেলেগ চাৰ লগত জাগাই জাগাই কিন্তু হ কৰে পিছে কত কৰিম বুলি ভাবিছা তুমি যোগাটো?
তোমাৰ ঘৰত পাৰিমনে নাই যাবলৈ।
আমাৰ ঘৰতো পাৰিবা কিন্তু মই ভাবিছো আমাৰ যে উচৰতে আছে আহ শ্ৰদ্ধাঞ্জলি পাঠ হয় তাতে বহুত মানুহে ৰাতিপুৱা আমাৰ দেখিছো মানে দুদিন গৈছিলো ৰাতিপুৱা। তেনে আহ য়োগা কৰে বতে কৰে আৰু তাতে বহত প্ৰকৃতিৰ হেৰি আছে ন তাতে মন চন খোলা হৈ যাব একদম কলে।
ঠিকেই কৈছা তাতে গছ গছনিও বহুত আছে ৰাতিপুৱাৰ বতাত টো ভাল লাগিব।
ইয়াতে আমি
পুৱাই কল কৰিম।
তোমাৰ লগত কথা পাতি বৰ ভাল লাগিল
মোৰো ভাল লাগিল তুমি ইমান ভালকে কলা।
দিয়া বায়।